হেল্ল'। সুপ্ৰভাত। এক কি কৰি আছ, অ' উঠিলোঁ উঠি পেলাই সেই ৰাতিপুৱাৰ কামবিলাক আৰম্ভ ইহঁতকো স্কুলত পঠালোঁ। টিফিন বনাই দিলোঁ, ঘৰৰ কাম। আৰু আমাৰ ঘৰৰ গৰু ছাগলো আছে নহয়। সেইবিলাকো ওলাই দিলোঁ, গোহালিৰ গোবৰ চোবৰ পেলালোঁ। সিহঁতক টিফিন বনাই দিলোঁ, টিফিনত আৰু অ' টিফিনত আৰু জানাইতো সদায় বেলেগ বেলেগ অ' গৰু আছে। গাখীৰ চাখীৰ খিৰাব লাগে।
মই আজি সোনকালে উঠিছোঁ, আজি মঙ্গলবাৰ না।
অ', অ'।
সাৰা পোচা কৰিলোঁ, অ' সাৰা পোচা কৰিলোঁ।
অ'।
কৰিয়ে আৰু এই
অ'।
মঙলবাৰ আজি নিৰামিষ।
নিৰামিষ, মই পিছে মংগলবাৰে নিৰামিষ নহয়। পঁচিছ মানে হেৰিবাৰ বৃহস্পতিবাৰহে নিৰামিষ মোৰ। বাকী বাৰে খাওঁ আৰু, বৃহস্পতিবাৰে তোৰ মানে জন্মবাৰ হয়, জন্মবাৰটো মই পালোঁ আৰু।
তাত হনুমান মন্দিৰ আছে?
অ' আছে।
বেলেগৰ চাউণ্ডবিলাক আহিছে অলপ।
অঁ' এইটো মই এ কাম কৰি আছো যে।
অঁ অঁ।
উম। আজি কি ৰ'দ দিছে?
আজি আমাৰ ইয়াতে ৰ'দ নাই।
কি কোৱা হে আমাৰ ইয়াতে বহুত ৰদ দিছে একদম। না, আমাৰ একদম ইয়াত একদম চক্ৰ ৰ'দটোৱে দিছে।
আমাৰ আন্ধা এইফালে, মানে বৰষুণ দিব বৰষুণ দিব হৈ আছে আৰু।
উম' নাই একদম ফাটি যোৱা ৰ'দ দিছে আমাৰ ইয়াতে।
হয় নেকি? ইমান সলনি হয় চাচোন?
এইখিনি ঠাইতে। সিহঁতক আৰু টিফিন বনাই দিব লাগে, সদায় সদায় বেলেগ বেলেগ- বস্তু দিব লাগে, সোমবাৰে বেলেগ- এতিয়া মই হেৰি বনালোঁ ৰো'ল বনাই দিলোঁ।
অঁ।
এ এগ ৰোল এগ ৰোল বনাই দিলো। তাৰপাছত আৰু- অঁ' এইটো আটাকে এগ ৰোল বনাই দিলো। তাৰপিছত অলমান চাউলৰ গুৰি আছে সেইখিনি খুন্দিলো। সেই গধূলি গধূলিৰ নাস্তা।
অ' অ' মই কালি বনালো পিঠা।
অঁ' কি পিঠা বনাইছা?
এই ইডলি পিঠা বনাইছিলোঁ।
অ' ইডলি পিঠা?
চাউলৰ গুড়ি, চুজি আগদিনাখন মানে ভিজাই থৈ দিছিলোঁ।
অঁ'
এক পুৰা ৰাতিটো পিছদিনা ধুনীয়া গুৰা হৈছে।
অঁ'
মিক্সিত গুড়া কৰিলোঁ, গুড়া কৰি তাত অকমান- বেকিং চৌদা দিছো। নিমখ দিছোঁ অকমান চেনি দিছোঁ।
অঁ'
ইডলি ষ্টেণ্ডডালৰ তাত এক কৰচ মানে অলপ অলপ- কে দি থৈছো।
উমহু।
ভাল হৈছে খাবৰ কাৰণে।
অঁ মই আৰু সেই ভাপত দিয়া পিঠা বনাম জানা, তুমি জানানে এই মানে- চাউলৰ গুৰিটো আৰু অলপ তাত ময়দা দিব লাগে। তাৰ পিছত সেইখিনি ধুনীয়াকৈ আটা মৰা দি মাৰিব লাগে। মাৰাৰ পাছত হেৰি- কৰিব লাগে চুজি হেৰি যে নাৰিকলটো ৰুকি পেলাই- ধুনীয়াকে ভাজিব লাগে। আৰু বা তিলৰো বনাব পাৰি তিলটো ভাজি পেলাই এই- ভাল দৰে খুন্দিব লাগে তাৰপিছত মানে সৰু সৰু গোল কৰি সেই- মাৰা গুৰা খিনি সৰু সৰু চিঙৰা- দৰে, এটা চাইজ কৰি তাৰ ভিতৰত নাৰিকল সোমাই দিব লাগে। দি পেলাই আৰু এই মানে এই ডেক্সি এটাত পানী দিব লাগে। পানী দি এ তাৰ ওপৰতে এখন ষ্টীলৰ কাঁহী ফুটা ফুটা থকা দিব লাগে, তাৰে ওপৰত আৰু অ', তাৰে পিছত আৰু পিঠা এটা দিব লাগে, দি পেলাই তাৰে ওপৰত এখন ঢাকনি দিব লাগে। এনে আধা ঘন্টা মান ৰাখিব লাগে এ, ধুনীয়া হয় পিঠা খন ভাল লাগে। তেল চেল নাথাকে মানে একো পেটৰ অসুখো নহয়। গেষ্ট্ৰিক প্ৰব্লেমো নাথাকে, ভাপত দিয়া পিঠা বিৰাট সোৱাদ লাগে।
আৰু এটা পিঠা আছে যে কলপাতত দিয়া। সেইটোও ভাল লাগে মানে কলপাতটো অ', কলপাতটো সেকি কিনে নহয়, কিবা ৰ'দত দি কিনে কলপাতটো কোমল হ'ব লাগিব অ'।
উম।
চাউলৰ গুৰি খিনি, নাৰিকল, গুৰ পোৰা মিহলি কৰি কিনে মানে, নিজে অলপ ডাঠ কৰি কলপাত খনো দিব লাগে, তাতে মেৰিয়াই পিনে গৰম পানীত বা কুকাৰত দিলেও হয়, কুকাৰত বা চচত।
অ'।
খাব লাগে ধুনীয়া।
ভাল লাগে বনাও মই।
অ', ভাল লাগে কলপাতত দিয়াতো।
উম। আমাৰ ঘৰৰে অ', কাঁহিত দি পেলাই বনাই।
অ'।
আমাৰ ঘৰৰে কল আছে নহয়, এই কলৰ পিঠাও বনাওঁ মই। কল বিলাক এনে ধৰ মানে সেই যদুমণি কল কোনো নাখায়। গৰুক খুৱাওঁ বা আমিও ইমান পেট কামোৰে এইবিলাক খালে সেইকাৰণে নাখাওঁ। খাওঁ সেইকাৰণে সেইবিলাক আমি পিঠা বনাওঁ, মই চাউলৰ গুৰি দিওঁ তাত অলপ ময়দাও দিওঁ, কলটো টোকোৰা কৰি চেকনিৰে চেকি ধৰক সানি থৈ দিওঁ, তাত নাৰিকলো দিওঁ কেতিয়াবা।
অ', ভাল লাগে, নৰম হয় তাতে অকমান নিমখো দিওঁ নৰম হয় খাবৰ কাৰণে।
অ', অলপ বেকিং চৌদা দিওঁ তাৰপাছত সেনেকৈ দি পেলাই ধুনীয়াকৈ লাডু লাডু কৰি কৰি মানে তেলতে ভাজোঁ বা কেতিয়াবা ভাপতো দি দি বনাওঁ। এই শাহুটোৱে আৰু বেছি তেল নাখায় যে। সেনেকে ভাপত দি বনাওঁ, কলপাতত দি বনাও, সেনেকে বনাই থাক অ', কঠ অ', কঠালৰ অৱশ্যে এইবাৰ খোৱাই নাই। পিঠা, এই খাম ৰবাচোন আৰু আছে কঠাল। অ', খাম, গৰমো বহুত নহয় এনে
অ', কঠালটো মানে ওলাই কিনে চেকি চেকি কাহলি এখনত
অ'।
তাৰ মিহিখিনি
উম।
দিব পাৰিব, ভাল লাগে মই এদিনাখনি বনাইছিলো কঁঠালৰ পিঠা।
অ মই বনোৱা হোৱাই নাই।
এইবিলাক তেলৰ খৰচ। বেছিকে তেল খালি ভাল নহয় নহয় এনেই বইল পিঠাটো ভাল। গৰম পানীত দিলে সেইটো পিঠাটো ভাল সেইটো অনিষ্টও নকৰে।
অ।
তেল বেছি খাৱও ভাল নহয়।
ভাল নহয়। এই মই বেছিভাগ ভাপত দিয়া বনাই আৰু ইিহঁতে আৰু নাখায় নহয় এইবিলাক। ভাপত দিয়াৰ পিঠা বেছি হেৰি অলপ তেলৰ বস্তুয়েই লাগে। কত চিঙৰা বনাই দিব লাগে ক'ত গজা বনাই দিব লাগে এইবিলাক বনাই
অ অ ঠিকে আছে ঘৰত বনোৱা বস্তু।
অ ঘৰত মানে বেছি তেল নিদিওঁ মই অলপ কম হেৰিতে
অ বজাৰৰ ধৰ চব্জি বিলাক কেতিয়াবা বনাই থয় ঠিক
অ সেইকাৰণে মই চিঙৰা তিঙৰা ঘৰতে বনাই দিওঁ কাৰণ বাহিৰৰ চিঙৰাটো চব্জিবিলাক বাঢ়ি সেনেকৈ বিক্ৰী কৰে।
বিক্ৰী কৰে বিক্ৰী নহলে পিছদিনাখন থয় দিয়েই। সেইবিলাক আৰু গৰম কৰি এই লেতেৰা গৰম পানী এই
তেলত দি পেলাই উ সেইকাৰণে মই এইবিলাক ভাল নাপাওঁ। ঘৰতে পৰঠা চাৰঠা আহ পৰঠাতটো মই ঘৰতে বনাই দিওঁ। পৰঠাতটো ঘুগুনি চুগুনি এইবিলাক অ কেতিয়াবা আৰু পকৰা খাব ইচ্ছা যায় সেইটোও বনাই দিওঁ। ঘৰতে নৰসিংহৰ পাত আছেই ঘৰতে।
অ নৰসিংহৰ পাতটোতো ভাল বহুত হেৰি।
সেইটো দালিত দিবাচোন।
দালি দৈ দৈ খালে দৈ দিব পাৰি।
এ আমি হেৰিত গৈছিলোঁ এই দেল্লীত গৈছিলোঁ। দেল্লী যাওঁতে তাত তাৰমানে ইমান নৰসিংহৰ গছ আচৰিত। আমাৰ ইয়াতে নাই বাৰু ধৰ চবতে দিয়ে। অকল পানীৰ বাহিৰে দৈত দিয়ে দালিখনত দিয়ে মাছ ছৰ আঞ্জাখনত দিয়ে মাংসৰ আঞ্জা খতন দিয়ে চবতে তাৰমানে নৰসিংহৰ পাত। অ আমিহে এটা তেজপাত ব্যৱহাৰ নক
আমাৰ ইয়াত কিন্তু কিমান আছে ন কিন্তু আমি এনেকুৱা ব্যৱহাৰ নকৰে নহয় পাঁচফোৰণ মানে ফৰণ দিলে তাতেও নৰসিংহৰ পাত দিব পাৰি।
অ মই কিন্তু দিওঁ কেতিয়াবা হেৰি মাংস মাংস বনালে আমাক তাৰমানে ঘৰৰ পৰিয়ালটোৱে দিয়ে নৰসিংহৰ পাত। সেইদিনাখন অ মই দিওঁ। মাংস বনালে দিওৱে আৰু।
আৰু কেতিয়াবা এনে মাছ নহলেও জুল পাব পাৰিম না মানে কাজকল মাছ ভাজাৰ দৰে কৰি কিনে
অ'। এই কাচ কাচ আৰু এটা কাম কৰিছোন কাচকলৰ বাকলিটো যে আছে সেইটো কা লিৰ লগত সিদ্ধ কৰাৰ পিছত বাকলিটো পেলাই নিদিবা, এই বাকলিটো ধুনীয়াকে ওপৰত চচ সানি পেলাই ধুনীয়াকে তাতে আদা নহৰু জলকীয়া দিলে অলপ কাল জিৰা পালে কাল জিৰাও দিলা, দি পেলাই মানে ধুনীয়াকৈ পিচি পেলাই খাবাচোন, ইমা
অ', কাচকলটো বইল কৰি কিনে?
অ', বইল কৰি পেলাই।
অঁ বাকলিটো?
বাকলিটো, আৰু কাচকলটো দেখ যায় বাকলি খিনি ফেলে দিব নালাগে বইল কৰাৰ পাছত।
অঁ বাকলিটো মানে মিক্সিত মাৰিব লাগে বা পাতত
অ' এই মিক্সিত বটিলে অলপমান আঠা আঠা হ'ব যে অলপমান লাগি ধৰিব। অ' পটাখনত বটিলে ভাল।
তাত অলপ কালজিৰা দিলে হেনা
আদা নহৰু দিবাচোন, বা কেতিয়াবা পেটৰ অসুখ হ'লেও ভাল লাগে খাই।
অ'। মানে সেই তিল বতাৰ দৰে লাগে ন? অ'।
কেতিয়াবা ধৰাচোন অ' কাচকলটো ধৰাচোন ভাজিব কাৰণে ওলালা বাকলি খন যে পেলাই দিলা, বাকলিতটো পেলাই দিব নালাগে। কেঁচাতে ধুনীয়াকৈ আলুৰ দৰে মিহি মিহিকৈ কাটিবা। তাতে এটা আলু দিবা ধুনীয়াকৈ আহ পিঁয়াজ জলকীয়া দি পেলাই ভাজিবাচোন কিমান ভাল লাগে খাই। কাচকলটো মুঠতে পেলাই দিব নালাগে। বইল কৰিলেও পেলাই দিব নালাগে। ভাজিলেও পেলাই দিব নালাগে। সেনেকুৱা।
অ'।
হ
ভাল লাগে, এই আমাৰ এই গাখীৰ দিব আহিছে।
অ', অ'।
অ' গাখীৰ দিব লাগে।
অ'।
অ' এই মানে ইয়াত আমাৰ গৰু গাখীৰ ৰখা যায়। তোৰো ওচৰৰে মানুহ এজন আহ অ' মানুহ এজনে দিব আহে।
অ'।
সেইটো।
ঠিকে আছে দে, গাখীৰ আমাৰো ইয়াতে গাখীৰটোৰ ভিতৰত ভাল আৰু এইটো ঘৰৰ গাখীৰ যে, অ' পাউদাৰ মিক্স দে।
পাউদাৰ মিক্স দিয়ে। আৰু তাজা গাখীৰ খালেও মানে পেটৰ গণ্ডগোল কৰে।
অ'। সেইকাৰণে, আমিতো ইয়াতে ব্যৱহাৰেই নাই আমাৰ কিনা গাখীৰটো।
অ' সেইবিলাক ঘৰুৱা গাখীৰ, গাঁৱৰ দেখি গাখীবিলাক ভালেই।
উম। গৰু গাখীৰ থাকিলে চাহ খাওঁ, নহ'লে পাউদাৰ গাখীৰ দি চাহ নাখাৱেই আমাৰ। ধৰ লাল নহ'লে মানুহ আহিলেও আমি লাল চাহ দিব লগা হয়।
অ'।
এনেই উঠা নাই বাছত।
ছাগলী আছে না?
ছাগলী আছিলে বিক্ৰি কৰিলোঁ। বাৰিষা অহ, ছাগলী গাখীৰটো সৰু বাচ্ছা খোৱালে, বিৰাট শক্তি পায়।
এইবিলাকো মানে হেই বিজনেচ কৰাৰ দৰে ছাগলী-তাগলী। পুহি ঘৰতে, ছাগলীটো এটাৰ পৰা কিমান কেইটা হৈ যায়।
অহ, ভাল আৰু সৰু ছাগল আনি। খাহী কৰি দিব পাৰি, এনেকৈ বিক্ৰী কৰিব পাৰি।
বিক্ৰী কৰবা পাৰি। যদি সেইফালে ধৰ বাঘ-চাগ নাথাকে তেতিয়াহলে এইবিলাক পাৰি।
বাঘ বান্দৰ ইয়াতে নাই একদম ঠাণ্ডা পৰিৱেশ।
আমাৰ ইয়াত আৰু বাঘৰ কাৰণে ভয় লাগে।
অ', আমাৰ ইয়াতে অৱশ্যে এটা বস্তু আছে। উম,
কিন্তু বাঘৰ কাৰণে এই মানে ছাগলী গোন্ধ পালে বাঘৰ আহিব পাৰে না।
আহিব, আহিব।
অ, সেইটো কাৰণে ভয় লাগে।